অ শুনা পাইছা নাই
অ' শুনিছো শুনিছো মোৰ মাততো শুনিছানে
অ' শুনিছো শুনিছো কি কৰি আছা?
এয়া তোমাৰ কি কৰিবা গৰমত মানে থাকিব পৰা নাই আগফালে বহি আছো
অ', অ', অ' এ বাকী ভাত পানী খালা
উম ভাত পানী খালো খালো তুমি কি কৰিছা
এ মই তোমাৰ এই অনলাইনত গেম এটা খেলি আছিলো
অ'।
তে মানে ইনকাম কৰি আছোঁ মানে গেমৰ দ্বাৰা
অ', অ' সেইটো
ঠিকেই মাছে গম পাইছা নাই ওলাই মই তোমাৰ এতিয়ালৈকে তোমাৰ পাঁচ হাজাৰ মান টকা পালোই ম আজিৰ দিনটোত
অ'
অ' বাকী তুমি কি কৰিছা
এয়া মই তোমাৰ বহিয়ে আছিলো এনেই
অ অ ভাত পানী খালা নাই
উম ভাত পানী খালো খালো।
অ' বাকী খবৰ খাতি কেনেকুৱা তোমাৰ
এ খবৰ খাতি আছো আৰু ভালে বেয়া মাজতে
অ' অ' অ' ঠিকে আছে তেতিয়া মোৰো ভালেই ভালেই বাৰু দেই তাক তাকে মানে সেই ফোন কৰিলোঁ তোমাৰ বহুত দিনৰ মূৰত মানে তোমালৈ তম মনতো পৰিছে বাৰু দেই বহুত দিন ফোন
ফোন কৰা নাই তাকেতো
অ' তাকে সেই আজি মনত পৰিলে সেইকাৰণে ফোন এটা কৰিছো আৰু এতিয়া
ঠিকে আছে ভালে কৰিলা।
অ' সেই মানে তোমাৰ কথা এটাও আলোচনা কৰিবলগীয়া আছিলে গম পাইছা নাই
অ' কেনেকুৱা ধৰণৰ কথা
এই মানে সেই অনলাইন গেমিঙৰ ওপৰতে গম পাইছানে
অ' ভাই ভালেই হ'ব তেতিয়াহ'লে
এতিয়া ধৰি লোৱা সি মই তোমাৰ ক'লোৱেই তোমাৰ এতিয়া মই পাঁচ হাজাৰ মান টকা ইনকাম কৰিলোৱেই আজিৰ দিনটোত
অ'
গতিকে সেই মানে গেম চেম খেলিলে লাভ আছে গম পাইছানে
লাভ আছে আছে অ এতিয়া তুমি কলাই
সেইটোৱে মানে ম মই নিজে পাইছোঁ মানে গম পাইছানে
উম
এতিয়া সেই তাই যেনিবা গেম বিলাক চইচ কৰিব জানিব লাগিব মানুহে।
তাকেহে অ'
এতিয়া তোমাৰ সেই এতিয়া যদি তুমি ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাকলৈ যদি চোৱা গম পাইছা নাই
অ'।
মই খেলা গেমটো যেনিবা ইউটিউবাৰ বিলাকে ইমান খেলা নাই, কিন্তু এতিয়া সৰু ল'ৰা-ল'ৰা ছোৱালীবিলাকৰ মাজত এটা মানে ডাঙৰ এটা দেখিছোঁ, কিহৰ দেখিছোঁ গম পাইছা নাই?
অ'।
এই ফ্ৰী ফায়াৰ আৰু পাবজি।
অ', অ'।
ডাঙৰ এটা ঢৌ এটা দেখিছোঁ।
অ', এইটো আমাৰ এইফালেও চলিছে নহয়।
অ'। এতিয়া মানে কি হৈছে তোমাৰ, গোটেই সৰু, সৰু ল'ৰা ছোৱালী বিলাকে তোমাৰ ফ্ৰী ফায়াৰ, পাবজি সেইবিলাক খেলি, খেলি, খেলি সময় নষ্ট কৰি আছে।
হয়, হয়।
এতিয়া তোমাৰ আচলতে সেইবিলাক গেম খেলিও তোমাৰ পইচা ইনকাম কৰিব পাৰা গম পাইছা নাই?
উম।
এতিয়া তোমাৰ কি হয়, বিভিন্ন ধৰণৰ তোমাৰ এতিয়া টৰ্ণামেন্টো থাকে নহয়। তাত যদি তুমি পইচা লগোৱা, তেনেহ'লে তুমি সেই তাৰ পৰা পইচা তুমি জিকিবও পাৰা, মানে তোমাৰ সেই গেমটো যদি খেলা পইচা লগাই মেলি তোমাৰ মানে গেমটোত খেলিব পাৰি আৰু। পইচা লগোৱাৰ পিছত তুমি যিমানেই মাৰিবা, মাৰিব পাৰিবা মানে এনিমিক এই সিমানে তোমাক মানে পইচা দিব। এ, সেইটো, সেইটোত আচ আচলতে পইচা তোমাৰ লগাবও লাগে আকৌ দেই, নলগালে বাৰু নিদিয়ে। গতিকে সেইটো কথা বাৰু ইমান গুৰুত্ব দিব নালাগে সেইটো বাদ দিয়া।
উম, উম
এতিয়া আমি ধৰি লোৱা, সেই ডাঙৰ, ডাঙৰ যি সময়ৰ, যিখিনি ইউটিউবাৰ মানে
হয়,।
সেই ইউটিউবাৰ খিনিয়ে কি কৰে, তোমাৰ লাইভ ষ্ট্ৰিম কৰে, তোমাৰ ইউটিউবত ভিডিঅ' বনায়, তেনেকে কি কৰে, তেওঁলোকে বহুত মানে মাহেকত লাখ - লাখ টকা ইনকাম কৰি আছে গম পাইছা নে নাই, কেৱল সেই সাধাৰণ এটা ফ্ৰী ফায়াৰ বা পাবজি ভিডিঅ'ৰ জৰিয়তে আৰু সেই সেই তেওঁলোকৰ ভিডিঅ' কিন্তু বহুত কোটি-কোটি মানুহে চাই গম পাইছা নে নাই।
চাই, চাই, চাই, মইও চাই আছো বাৰু দেই।
গতিকে সেই তেওঁলোকৰ আচলতে সেই তাৰ পৰা বহুত পইচা ইনকাম কৰিব পাৰে।
অ, '
আৰু এতিয়া তোমাৰ এতিয়া যদি তুমিও যদি সেই ইউটিউবত তুমি এনে ধৰণে যদি চচিয়েল মিডিয়া প্লেটফৰ্মত যদি তুমি গেমৰ ভিডিঅ' আপলোড কৰা।
হয়,।
তুমিও এনেকে পইচা ঘটিব পাৰা নহয় গম পাইছা নে নাই।
অ, '
তুমি এতিয়া বহুত ল'ৰা ছোৱালীয়ে কি কৰে তোমাৰ এনেকে তোমাৰ অ, 'প্ৰথমতে এনেকে ভিডিঅ' আপলোড কৰিম বুলি আহে দেই, ইউটিউবৰ প্লেট ফৰ্মলে কিন্তু কি হয় তেওঁলোকে তোমাৰ কেইদিনমান তোমাৰ এমাহ মান ধৰি লোৱা লাগিলে দেই, এমাহ মান কষ্ট কৰিলে। এমাহত তোমাৰ একো ধৰি লোৱা মানে ইমান ভাল ৰিজাল্ট নেদেখিলে দেই,
হয়,।
তেতিয়া ভাল ৰিজাল্ট নেদেখে তেতিয়া কি কৰে, তেওঁলোকে তোমাৰ সেই বস্তুটো তাতে এৰি দিয়ে। মানে এইটো আৰু নোৱাৰিম বুলি ভাবি মানে এৰি দিয়ে।
এৰি দিয়ে, এৰি দিয়ে,
গতিকে সিহঁতে মানে হাৰ মানি দিয়ে গম পাইছানে নাই, গতিকে সেইটো এটা সেইটো মানে বহুত ডাঙৰ প্ৰব্লেম হৈছে এতিয়া আমাৰএতিয়া, এতিয়া মানে ল'ৰা ছ ল'ৰা ছোৱালী বিলাকে কি হয় পুতকে হাৰ মানি দিয়ে নিজৰ ওপৰতেই মানে আত্মবিশ্বাসটো নাই।
হয়, হয়।
ল'ৰা ছোৱালীবিলাকে সেইটো কথা বুজি নাপায় যে, যিজন ইউটিউবাৰৰ ভিডিঅ' তেওঁ চাই আছে সি চাই আছে ল'ৰাটোৱে। সেইজন ইউটিউবাৰেও সেই এটা সময়ত সেই জিৰ' পৰাই আৰম্ভ কৰিছিলে।
হয়, হয়, সেইটো হয়।
প্ৰথম যেতিয়া ভিডিঅ' আপলোড কৰিছিলে। তেওঁ তোমাৰ এমাহ, দুমাহ নহয়, তোমাৰ এবছৰ, দুবছৰলৈকে একো গ্ৰ'ৱে কৰা নাছি গম পাইছা নাই ইউটিউবত? কিন্তু, তাৰ পাছত তোমাৰ লাহে, লাহে লাহে, লাহে তেওঁ গ্ৰ' পাবলৈ আৰম্ভ কৰিছিলে, তোমাৰ লাইক, কমেন্ট আহিবলৈ আৰম্ভ কৰিছিলে, তেওঁ ভিউজ গেইন কৰিবলৈ সক্ষম হৈছিলে, তোমাৰ সেইবিলাক লাহে, লাহে হৈছিলে।
হয়, হয়।
তেওঁ মানে পে সেই উন্নতিৰ পথত আগবাঢ়ি যোৱা প্ৰথম কাৰণটোৱে হৈছে তেওঁ নিজৰ ওপৰত থকা আত্মবিশ্বাস আৰু তোমাৰ হাৰ নমনা মনোবৃত্তি। সেই দুটা বচ কাৰণে তেওঁ আজি জীৱনত এজন সফল তোমাৰ গেমাৰ হিচাপে তোমাৰ পৰিচিত হৈছে গম পাইছা?
হয়, হয়, হয়।
তেনেকুৱা ধৰণৰ গেমৰ পৰাও মানুহে তোমাৰ নিজৰ কেৰিয়াৰ বনাই লৈছে, আৰু তোমাৰ নিজৰ এটা পৰিয়াল পাল দি আছে হয়, নহয়? গতিকে আমি সেই গেমটোকো আমি কেৰিয়াৰ হিচাপে লৈ আমি আগ বাঢ়ি যাব পাৰোঁ। গতিকে আমাৰ অনলাইন গেমেও আমাক সেই তেনেকুৱা ধৰণৰ বহুত ধৰণৰ সহায় কৰে হয়, নহয়? গতিকে তুমি ইয়াৰ বিষয়ে কি কৰিবা? আমাৰ সেই অনলাইন, অনলাইন গেমিংটো আমাৰ কাৰণে ভালনে, নে বেয়া? তুমি ইয়াৰ, ইয়াৰ ওপৰত কি ক কি মন্তব্য আগবঢ়াবা?
হয়, আচলতে কি হৈছে আমি দেখিছোঁ যে বহুতো মানুহে কি হয়, অনলাইন গেমিঙৰ যিসমূহ ভিডিঅ' বনায়। অনলাইন গেমসমূহ খেলে, তাৰ পৰা কি হয়, তেওঁলোকে কিছুমানে ডাইৰেক্ট লী, ইনকাম কৰে, আৰু কিছুমানে কি হয় যিবোৰ ধৰা ফায়াৰিং গেম থাকে অনলাইন, ধৰা তুমি কৈছা যে ফ্ৰী ফায়াৰ হওঁক, পাবজি হওঁক, এইসমূহৰ ভিডিঅ' বনাই, স্ক্ৰীন ৰেকৰ্ডিং কৰে, বা বেলেগ মবাইলৰ জৰিয়তেয়ো এনেকে ভিডিঅ' ৰেকৰ্ডিং কৰে, তাৰপাছত কি হয়, বি বিভিন্ন চচিয়েল মেডিয়া প্লেটফ্ৰমত আপলোড কৰে, তাৰপৰা তেওঁলোকে কি হয়, পইচা ইনকাম কৰে আচলতে তেওঁলোকে সেইটো নিজৰ কেৰিয়াৰ হিচাপে লৈ লৈছে।
কেৰিয়াৰ হিচাপে লৈছে হয়।
হয়, আৰু এতিয়া কি হৈছে, বৰ্তমান সময়ত তুমি কৈছা যে, ল'ৰা ছোৱালীসমূহে কি কৰে, সেই মানুহখিনি ভিডিঅ' চাই, চাই ইঞ্চপ্রেচ হিচাপে লয় নিজৰ ভি
নিজেও ভিডিঅ' বনাই হয়।
আচলতে তেওঁলোকে এই ল'ৰা, ছোৱালীবিলাকে এটা কথা চাব লাগে। যে সেই ইউটিউবাৰ সমূহে প্ৰথম যেতিয়া ভিডিঅ' দিছিলে তেতিয়া কিন্তু তেওঁলোকে মিলিয়নত ভিউজ পোৱা নাছিল বা তেওঁলোকৰ ভিডিঅ' কোটি কোটি মুহে চোৱা নাছিল। প্ৰথম তেওঁলোকে এটা শুন্যয়ৰ পৰা আৰম্ভ কৰিছিলে তেওঁলোকৰ ভিডিঅ' হয়তো এজন দুজন মানুহে চাই বা না কেতিয়াবা চোৱাও নাছিল।
চোৱাও নাছিলে হয়। জিৰ' ভিউচতো গৈছে কিছুমান ভিডিঅ' নিশ্চয়।
হয়। হয় কিন্তু তেওঁলোকে কি হয় হাৰ মনা নাছিল।
হাই মনা নাছিলে হয়।
তেওঁলোকে নেৰা নেপেৰাকৈ সেই কামটোত লাগি লাগি লাগি বৰ্তমান এইটো অৱস্থা। স্থাত তেওঁলোকে মানে উপস্থিত হ'ব পাৰিছে তাৰ ক্ষেত্ৰত কি হয়। তেওঁলোকে আগতে প্ৰথম প্ৰথম যেতিয়া ধৰা ভিডিঅ' দিছিলে বা গেমিং আৰম্ভ কৰিছিলে। হয়তো তেওঁলোক এখন সৰু গাঁৱৰ পৰা এটা জুপুৰি ঘৰৰ পৰা তেওঁলোকে সেই যাত্ৰা আৰম্ভ কৰিছিলে। কিন্তু বৰ্তমান সময়ত তেওঁলোকে ধৰা তিনি চাৰি বছৰ বা সাত আঠ বছৰৰ পিছত যেতিয়া চাকচেছ হৈছে। বৰ্তমান তেওঁলোকে কি কৰিব পাৰিছে নিজৰ বলত এটা ডাঙৰ ডাঙৰ অট্টালিকা কিনিব পাৰিছে। বা নিজৰ যি পচন্দৰ গাড়ী মটৰ সেইসমূহ কিনিব পাৰিছে। আচলতে সেই সৰু ল'ৰা ছোৱালী বিলাকে ইনস্পিৰেশ্যন সেইটোহে ল'ব লাগে। ইউটিউবাৰ সকলে জিৰ'ৰ পৰা আৰম্ভ। কৰিহে আজিকালি বৰ্তমান যিটো অৱস্থাত আছে সেইটো অৱস্থাত উপনীত হ'ব।
উপনীত হ'ব পাৰিছে হয়।
তেওঁলোকে প্ৰথমৰ পৰাই কিন্তু ইমান সফল নাছিলে। এইটোহে ইনস্পিৰেশচন ল'ব লাগে যে সৰু সকলে যে আমি যিসকলক। চাই চাই ইনসপিৰেশচন টো ল'ম বুলি ভাবিছো তেওঁলোকেও। প্ৰথম কিজানি এবছৰ দুবছৰ মান জিৰ'তে আছিলে।
তে আছিলে হয়।
চাই যদি তেওঁলোকে ধৰা তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন লয় যে আমিও চেষ্টা কৰিম। যে চেষ্টা নাহাৰো আমিও একেৰাহে ভিডিঅ'ত দিয়ে থাকিম। সেই মনোবৃত্তি যদি তেওঁলোকে সেই ইউটিউবাৰ সকলৰ পৰা শিকিব পাৰে। তেতিয়াহ'লে তেওঁলোকেও হয়তো ভৱিষ্যতে এদিন চাকচেচ হ'ব পাৰিব। আৰু আচলতে কি হয় এই অনলাইন গেমিং সমূহত যিদৰে আমি লাভ দেখিছো। তেনে ধৰণে কিছুমান লোকচানো আমি দেখো।
অ লোকচানো আছে নিশ্চয় আছে গম পাইছা নাই এতিয়া তোমাৰ।
চোৱা এই ইউটিউবাৰ সমূহে ধৰা কিছুমান ভিডিঅ' যে বনাই তোমাৰ ফ্ৰী ফায়াৰ বা পাবজি এইসমূহত কি হয় এটা অপচন থাকে টপ আপ মানে কি হয় তাত তুমি পইচা দিব লাগে। পইচা দি সম তাকে গেমত যিসমূহ বস্তু থাকে সেই বস্তুসমূহ তুমি সেই পইচাৰ জৰিয়তে গেমৰ যিটো কাৰেঞ্চি সেইটোৰ পৰা তুমি গেমৰ বস্তুসমূহ কিনিব পাৰ সেই বস্তুসমূহকে চাই কি হয় সৰু ল'ৰা ছোৱালীসমূহে শিকিছে সেই বস্তুসমূহ আমিও কিনম
হয়, হয়।
কিন্তু সেই ইউটিউবাৰ সকলৰ এটা ইনকাম চৰ্চ আছে বা গেম যিটো গেম তেওঁলোকে খেলে সেই গেমৰ যিটো প্লেটফৰ্মৰ মালিক তেওঁলোকে সেইটো তেওঁলোকৰ আচলতে কলাপৰেচন হিচাপে এটা এমাউন্ট তেওঁলোকলৈ দি দিয়ে যে এইটোৰ এইটোৰ ওপৰত তোমালোকে ভিডিঅ' বনোৱা। সেখিনি বস্তু ফিতে তোমালক দি দিছো।
সেইসমূহ চাই এই ল'ৰা, ছোৱালীসমূহে কি কৰে, নিজৰ মাক, দেউতাকৰ যি কষ্টৰ ধন সেই ধনসমূহ আচলতে সেই গেমত উৰাই দিয়ে। যাৰ ফলত কি হয়, তেওঁলোকৰ ভৱিষ্যতটো বৰ বেয়া হৈ পৰে, আৰু ঘৰৰ পৰা তেতিয়া কেতিয়াও চাপৰ্ট নাপায়, এনেকুৱা ক্ষেত্ৰত।
উম। তোমাৰ এতিয়া সেই আমাৰ ইয়াৰে ল'ৰা এটাই তোমাৰ গেমত বহুত পইচা উৰাই দিলে নহয়, গম পাইছা নাই?
হয়, হয়।
দুই লাখ, তিনি লাখৰ ওপৰত উৰাই দিলে, মই সমানে গছৰ আৰু গতিকে সেই অ', কি মানে সেই কিছুমান ক্ষেত্ৰত প্ৰকাৰো আছে, তোমাৰ এতিয়া সেই অনলাইন গেমৰ ফলত তোমাৰ সেই কিছুমান ল'ৰা-ছোৱালীৰ মেন্টেলিটিটো একেবাৰে চেঞ্জ হৈ যায়। তোমাৰ মানে সিহঁতে সিহঁতৰ চিন্তা শক্তি কমি আহে কাৰণ সিহঁতে তোমাৰ এন্টাৰটেইনমেন্টৰ কাৰণে গেম নেখেলে সিহঁতে তোমাৰ সিহঁত তোমাৰ মাথা বেয়া হৈ যায়গে মানে তোমাৰ গেম খেলোঁতে খেলোঁতে সিহঁতৰ মা থা যি চিন্তা শক্তি, সেই চিন্তা শক্ তি খুব মানে জ' মানে খুব সহজে কমি যায়।
কমি যায়, কমি যায়।
অ', যাৰ ফলত সেই সিহঁতে তোমাৰ এই এনেকুৱা ধৰণৰ কাম কৰি থাকে মানে। বেয়া কাম কৰি থাকে, তেওঁ তেওঁলোকে নিজৰ ঘৰৰ পইচাকেইটা ওলাইছে সেইটো কিমান আচলতে দুখ লগা এটা ঘটনা হয নে নহয়। গতিকে সেইবিলাক কথা সেইবিলাকৰ আচলতে সাৱধানতা ল'ব লাগে আমি। আমি সেইবিলাক কথা সেইবিলাকৰ ওপৰত আমি সাৱধান হ'ব লাগে।
নহয়, হয়।
সেইখিনিয়ে কথাখিনি আৰু তোমাৰ অনলাইন গেমৰ আৰু তোমাৰ সুবিধা আৰু অসুবিধা আৰু আছে, গম পাইছ চা নাই কিন্তু এতিয়া মানে মোৰ হাতত সময়ো তাকৰীয়া যে। সেইকাৰণে মানে এতিয়া ইমানখিনি কথা আলোচনা কৰিবগে নোৱাৰিম আৰু।
উম, উম, হয় বাৰু, মোকো এইফালে মাতি আছিলে ঘৰত বাৰু দেই।
অ', তাকে এতিয়া তোমাৰ এই বিষয়টো তোমাৰ আকৌ সেই পিছত আকৌ সেই এই বিষয়টোৰ ওপৰত আকৌ এবাৰ গভীৰভাৱে আলোচনা কৰিম।
অ', নিশ্চয় কৰিম, নিশ্চয় কৰিম।
মোৰো তোমাৰ বহুত ক'ব লগীয়া কথা থাকি গৈছে।
হয়, হয়।
ত চাগে তোমাৰো থাকি গৈছে কিছুমান কবলগীয়া কথা
বাৰু হয় হয়।
গতিকে আজিলৈ ৰাখিছোঁ আৰু ন'
অ অ' হ'ব দিয়া
আকৌ বেলেগ এদিন এই টপিকৰ ওপৰত আলোচনা কৰ
কৰিম কৰিম হ'ব দিয়া অ'
বাৰু দিয়া।